হেল্ল' আহ কি কৰি আছা
আহ তামোল এখন খাই লৈছোং ৰ
অ তামোল খাইছ মোৰ খাবহে মন গৈছে তামোল
এ নাই তামোল নহয় গোৱা মোন ছোপাৰি
অ তামোল এই ঘৰতে আছে নে কি কিনা
কিনা
পান
পাণো কিনা
পাণ ৰুবি চোন এতিয়া বৰষুণ পৰিছে এতিয়া ধুনীয়াকে তামোলৰ পুলি কেইটামান আনি কিনি পেলাই নাৰ্চাৰীৰ পৰা ৰুবি তাৰ পিছতে অলপ ওখ ওখ চে চাপৰতে যে লাগে যে অ তামোল পুলি কেটামান ৰুবি বি তাৰ পিছত এটা আমৰ পুলি আনি নাৰ্চাৰিৰ পৰা আমৰ পুলি ৰুবি তাৰপিছতে আকৌ হেৰি নাৰিকলৰ পুলি এইবিলাকৰ ৰুই দিবি তহঁতৰ বাৰীখনো ডাঙৰ
অ আৰু হব লাগিব ৰ নতুনকে এ আজি আহিছোহে
অ ৰুই থাকিবি তাৰপিছতে আকৌ ইয়া পাণ পানে গছ যদি পুঅনা গছ আছে তামোলত তাত পান দি দি দিবি বা নাই ল গছত পানী দি দি দিবি তেনেকে পান চান দি থবি
পুৰণা গছ মানে নাই এতিয়া নতুনকে ৰুলেহে এ দুজোপা পাণ ৰুইছো তামোল মানে এজোপা হজা
অ
উ ৰুই চোৱা হৈছে অলপ
এ ব মানেয়
অহ
তাৰপিছত আনিব লাগে আক এয়া যি টি ৰুলে মানে বহুত দিন লাগে লাগোতে ক
অ পুতুক পুতুকে হয় আ
অহ
অহ
তামোল পাণ চব আৰু ৰুই লব লাগে অ আমাৰ আমাৰ নিজে ৰো অক পান
অ
তামোল মই তামোলৰ বাগান এখনে বনাই পেলালো অ পিছফালে নিজে পচালো তামোল মই নাৰচাৰি পা আনা নাই যেনিবা ন তামোল পুলিকেইটা
আহঁ
তামোল মই পকা পকা আছে তামোল অ আগতীয়া শিলঙিয়াত তামোল তাৰপিছতে আকৌ ইয়াৰ যি আমাৰ অসমীয়া তামোল এইবিলাক চব পচালো পচাই পেলাই তাৰপিছত এবছৰ পিছত পুলি হ'লেই নহয় তাৰপিছত সেয়া পুলি মই ধুনীয়াকে আ এহাত এনেকে কৰি কৰি ধুনীয়াকে গাঁত খান্দি দ কে লাইন লাইন কে এনেকে ৰুই দিছো আও‌ এতিয়াও লাগিলে এ‌‌ ব এ বেছি দিন নহলে লাগিলেই ফুলিছে আও এবাৰ লাগিব আৰু তাৰচে তাম পান দি দি দিছ
অহ
শাওণ মাহত পাণ পুলি ৰুব লাগে।
শাওনত
অ শাওনত তেতিয়া মানে বৰষুণ হঠাৎ হয় যে তেতিয়া পান তো মানে মানুহে কোৱা মতে তেতিয়া পানৰ বোলে গ্ৰোথটো ভাল হয় পান বিলাকত ভাল হয় আৰু শাওনত ৰুলে
হেৰি কেতিয়া লনো ম,
না পাবহি এতিয়া আৰু এমাহ আছে শাওন মাহ পাব গলে
হয় দে এইটো কি মাহ বোলে এইটো অসমীয়া?
হয় এইটো আহা অ এইটো অ আহাৰ হবলা আহাৰ আহাৰ এতিয়া শাওন ন এমাহ আছে।
উম
তাৰ পিছতে ভাদ পৰিব অ তাৰপিছত ভাদ পৰিব ভাদত নামঘৰত যে নাম গায়
অহ
তাৰপাছত ভাদ পাছত আহ আহিন আও।
অ অ নাই আহিনৰ পা হে অকন গাটো ঠাণ্ডা লাগিব আহে। হিন আহিন বতাহ আহিনৰ পৰাহে অকন ঠাণ্ডা লাগিব আৰু এতিয়া গৰমেই হ'ব হয়নে?
উম আহি নাপাও নালাগে ইমান তথাপি অকমান উহিআব আ আহিন আহি আই বুলি এ যে কয় যে।
অ অ
ঠাণ্ডা ভাব অক অকমান আহিব।
অহঁ তাৰ পিছত তহতৰ তামোল সেয়া কি এতিয়া পকিছে তোৰ তামোল খিনি কি কৰিলি
অ অলপমান মই চোফাই কৰিছো। তাৰ পিছতে অলপ। মাননে এনেকে গোটাই আৰু মই ফালিব, লাগিব ফালা নাই আৰু দেউতাই ফালিব। তাৰ পিছতে অলপ। অকমান ধৰি লও ৰ'দত দি শুকুৱাইছো, তাৰপিছতে অলপমান গেলা গামোল কৰিছো। সেইখিনি ধৰিলে অ বেছি। কি দিম আৰু।
অ বেছি দিবি।
অ বেছি দিম কিবা এটা পালেও হয়। কাৰণ আজি কালি চলিবলে আজি কালি অ। পইচা নাই নাথাকিলে একোৱেই নাই সম্ভম।
অঁ।
সেইটো কাৰ নে কিবা এটা।
নিদিওঁ অ দুহেজাৰ। তাই পালেও কত হয়।
অ দুহেজাৰ এহেজাৰ এটা পালেও। এহেজাৰ পাম আৰু এহেজাৰ থাকিব। বেছি নাই নহয় এহেজাৰ এটা পাব। অঁ।
অঁ আকৌ পাণ বেচিছনে নাই।
অঁ বেছা নাই পাণ, বেছিবলৈ শক্তি নাই পাণ।
পাণৰ হেৰি কৰিবিচোন। ওম।
ৰুইছো এতিয়া নতুনকে। মই ৰুও আক অ পুৰণা সপাহ মৰি যায় আকৌ নতুন কেই জোপাৰ পৰা খাওঁ।
অ কিয় তেনেকুৱা হয়? কিয় বা তেনেকুৱা হয়।
জানো কেনেকুৱা মৰিছে কোৱানা পাণৰ পুলি।
মাটি দিবি চোন মাটি পথাৰ মাটি। মাটি আনি দিবি।
অ এইবাৰ হেৰী তেনেকে ট্ৰেক্টৰ দি মাটি জোকাৰি আনি। অ হাজিৰা মানুহে লগাম। লগাই পেলাই গোটেই পাণত তামোল গছৰ গুৰিত মানে পাণ দিয়া গৈছে।
অ মাটি দিয়াবি।
মাটি দিয়ালো তেতিয়া মানে হেৰি হ'ব, ভাল হ'ব আৰু গছটো অকমান।
অ। অ হেৰি পানী মাটি যিমান দিবি পাণ তিমান ভাল হ'ব মাটি দিবি গোবৰ চোবৰ দি নিদিবি।
অ গোবৰ দিব নালাগে।
অ'হ
পানৰ গছত গোবৰ দি ব নালাগে।
গোবৰ সাৰটো দিব হব নালাগে এনেই হ'ব পাণ মানে বৰষুণৰ দিনত, এ
শাওণ মাহত ৰুৱে থান তো তেতিয়া আ নে নাইকিয়া হব? সাৰ চাৰ তেনেকে দিব নালাগে পাণত।
ৰোলে মানে পুটুকে হৈ যায়। ডাঙৰ হয়, এনে ধৰি লোৱা ৰুলে পুতুককে ডাঙৰ নহয়। ন মানে টাইম লাগে আৰু গম পালি
উম উম
উম
এনেই দুপৰীয়া খোৱা হ নাইকএতিয়া
না খোৱা। কি সুবিয়া, শুবলৈ স মই মানে নুশো মই শুই দুপৰীয়া খোলে মোৰ টোপনিয়ে নাহে।
উম উম
মই একে ৰাতিহে সোম আও।
উম
এনে থাকো ইলিক খিলি কৰি কিনো কৰি থাকিম
উম
তাৰপা কি খুলি শুই আছ নে নে?
মই মানে কি ল ল'ৰাটোক খোৱা কব লাগে যে ল'ৰাটোক খুৱাই আছো আৰু
আহ
এনে কোৱা ময়নকৌ কি্জ তাৰ কাৰণে শুবলতা হৈ হৈছে অকমান
অ হে অমিতা এজোপা লাগে কি আছিলে সেই গছজোপা বাগৰি গ'ল গ পৰিলে
বতাহতটো যেনেকুৱা দিছে অ বতাহাহতে ইমান জুৰকে বতা আহিছে
অ এতিয়া সে উঠাব নোৱাৰো আৰু এডাল সডাল ইমান গধুৰ এতিয়া হয়
আহ
থাক পৰি থাক তাতে হেৰি হ'ব গ অমিতা নাই অমিতা লাগিছিলেহে কলি কলি হৈছিলে
আহ
ডাঙৰ নহলে ডাঙৰ হ
কিকৰিবি অ বুটলি আনিবি বুটলি আনি পেলাই ধুনীয়াকৈ বাকলিটো গুচাই কৈ তেল অলপ সৰকে দি অ ভাজি খাবিচোন ধুনীয়া লাগিব নহৰুও, এনেকে ফালি ফালি দিবি আদা, অকমান ফালি ফালি দিবি জলকীয়া, ফালি দিবি তেল অকণমান সৰহকে ভাজিবি সেইয়া এতিয়াও মানে ভাত খাব পাৰি বৰ ধুনীয়া লাগে। অই কি কলি কলি অ অ এনে কিন্তু তেনেকে ভাজি খাই বহুত ভাল লাগে।
অ
নিশ্চয়
হয় এতিয়া হেৰি উম কি বুলি কয় বৰষুণটো ধৰিছিলে নপৰিলে আজি
বতাহ কোনফালে দিলে
দহটা তিন তিতাকেৰেলা জোপা লাগিছে নে?
তিতাকেৰেলা জোপা লাগিছে আৰু কিন্তু পোকে খাইছে।
পোকে খাইছে। অ' আমাৰ জোপা এইয়া হেৰি হৈছে, কি অ' আমাৰ জোপা লাগিছে নহয়। পকি - পকি যোৱাৰ নিচিনা হৈছে মানে। গম পালিনে কিয় জানো?
অ' তেনেকুৱা- অ', পকি - পকি যায় অ'। হেৰি কৰিবি। চূন অলপমান ছ দিয়া দি দিয়ে।
অ' কিয় হৈছে বা? এই আমাৰ এফালে কোনোতো নাহে। কোনো দেখা নাপায় নহয়, আমাৰ।
পোকে খাইছে নহৈবা।
পোকে খুৱাও নাই। এনে ৰঙা পৰি যায় গছচোন। পোকে খালে হানি দিব।
পোকেই খাইছে মানে। পোকে খালেই তেনেকুৱা হয়।
অ'। তাৰপিছত। ক' আৰু খবৰ-খাতি ভাল আ?
আৰু শাক
মাত্ৰ আ- অ', কি কৈছে?
আৰু- আৰু শাক - চবজি বোলো একো খোৱা নাই।
এই শাক - চবজি মানে কৰিছোঁ। লাগা নাই, লাগিব লাহে লাহে, হয়। জিকা লাগি ছে এনে?
নাই
অ' জিকা দুটা লাগিছে।
অ' অ' আ- একো কৰা নাই। বেঙেনাৰ পুলি কেইটামান ৰুইছোঁ। জলকীয়া পুলি কেইটামান ৰুই তোৱা। তাৰ পিছত নাই লগা। নাই লগা। অ' সৰু পুলি সৰু হৈ আছে এতিয়া।
অ'। লাগিব চাগে দে।
উম, লাগিব।
উম তাৰপিছত অ'- এতিয়া হা?
হা?
কছ?
এ ঘৰ ইমান
ভাতি পেলা
অ' জানো মই মানে এয়া হেৰি কি কো কৰিমা আজি এতিয়া কাম অলপ উলিয়াই লম বোলো। লৈ পেলাই, কং ব হ'ব দে দেই। উম
আ প বঞ্চ